অ হেল্ল' নমস্কাৰ
অ আপুনি শুনি পাইছে নাই
অঁ মই শুনি পাইছোঁ
অ আপোনাক মই ধোৱা ছ আপোনাৰ লগত দুআষাৰ কথা কম আলোচনা কৰিম বুলি মই ফোন কৰিলোঁ
হয়
আহ আমাৰ
হয়।
আমাৰ শৰীৰ আমাৰ শৰীৰটো ভালে-কুশলে ৰাখিবলৈ হ'লে আপোনাৰ মতে আমি কি কি কৰিব লাগে, কি কৰিব নালাগে--আমাৰ দেহত কিহৰ বস্তু প্ৰয়োজন। তাৰে বিষয়ে অকমান আপুনি দীঘলীয়াকৈ অলপমান ক'ব পাৰিব নেকি?
হয়, আমি এ এতিয়াতো গৰম দিন ন।
হয়।
এতিয়া গৰম দিন শৰীৰটো আমি ভালে-কুশলে ৰাখিবলে হলে মেইন বস্তুটো হ'ল-আমাৰ পানী।
হয়।
অকল এ এইটো গৰম বতৰ বোৰে নহয়, আমাৰ শৰীৰৰ মেইন এ অ', কি কয় এইটো অ' ভ ভালে-কুশলে কুশলে ৰাখিবলৈ মেইন এ বস্তুটো হ'ল কি পানী, পৰি প্ৰয়োজন বস্তুটো হ'ল পানী, পানীটো আমাৰ আহ, শৰীৰৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু, আহ কাৰণ আমি আহ পা-পানীয়ে আমাৰ কি কয় এইটো? পানীয়ে আমাৰ হুম' পানী নহলে আমি জীয়াই থাকিব নোৱাৰে মানে। সেইটো কাৰণে এ, এতিয়া খুব বেছি পানী খাব লাগে। কাৰণ আমি এ-এইটো গৰমৰ টাইমত যদি আমি পানী কমকে খাই ন। আমাৰ ডিহাইড্ৰেশ্যন আৰু ন, ডিহাইড্ৰেশ্যন বুলি ক বস্তু আছে, আহ আমাৰ শৰীৰৰ এইটো বেছি বাঢ়ি যায় আৰু ন। এইটো কাৰণে আমি পানী খাব লাগে, আৰু অ' ঘৰৰ থলুৱা বস্তু বোৰ আমি বহুত খাবা লাগে। অ' কিনি খাৱাত চাই, ঘৰত-ঘৰত যিখিনি থলুৱা বস্তু। এইবিলাক, অহ খাব চেষ্টা কৰিব লাগে, আৰু আমি ঘৰতে নিজৰ নিজৰ ঘৰতে এ শাক বা কিবা-কিবি বস্তুগিলা, অলপ আহ কি কয় এইটো? অ' খেতি কৰি আহ, খেতি কৰি কিনে আমি খাব লাগে। আৰু মেইন অ' খাব লগা বস্তুটো হ'ল-ফল-মূল, আমি খুব ফল-মূল খাব লাগে। ফল-মূলটো, ফল-মূল ফল-মূল বুলি ক'লে মই আপোনাক ক'ম, ফল-মূল বুলি ক'লেতো আপুনি গম পাই। এনে আমি কল খাব লাগে। এতিয়া আমৰ চিজন আমি আম খাব লাগে, আৰু ইয়াৰ পিছত অ' কঠাল আছে, আহ জাম আৰু কঁঠাল, আছে কঁঠাল অ' কঁঠালটো আমি খুব বেছি খাব নালাগে ন, গৰমৰ টাইমত খুব বেছি খাব নালাগে। খাবা লাগে, আহ নিজৰ খাব লাগে, কিন্তু ইমান বেছিও খাব নালগে, আৰু মই সেইটো জনালো আপোনাক। আৰু
হয়, হয়।
পাৰিলে, আমি মাছ-মাংস এইগিলা বস্তু খুব কমকে খাব লাগে, এ বেছি বেছি-বেছিকে যদি সদায় খাৱা হয় ন, এইগিলা বস্তু মানে আমাৰ আহ, হজম নহয়। এ ইয়াৰ কাৰণে আমি বিভিন্ন বেমাৰত পৰি যাবা পাৰে যদি সৰে - সৰে যদি আমি মিট বা মাংস, মাছ - মাংস যদি খাই থাকে আপুনি আ আমি চব বস্তুকে চাই - চিন্তি খাব লাগে। আহ এতিয়া ফল - মূল বুলি কলে মই এ এটা কথা জনাম আপোনাক, ফল - মূল বলে আমি ঘৰত যিখিনি ফল - মূল পায় এইখিনি খালে বেছি ভাল হয় আহ চালানি বস্তুবোৰ আমি বেছি খাব নালাগে। কাৰণ চালানী বস্তু অ, বজাৰত যিখিনি বস্তু ওলাই এইটো চালানী বুলি কয়, আহ যিখিনি ওলাই এইখিনি বস্তু আমি আহ খুব চাই - চিন্তিকে খাব লাগে কাৰণ আ এতিয়া আমৰ চিজন, আমাৰ গাঁৱলীয়া এৰিয়াত গাঁৱলীয়া এৰিয়াতটো এতিয়া বৰ্তমান আ আম নাই, কাৰো গাছত এতিয়া আম নাই। কিন্তু এতিয়া আমি আহ বাজ জাৰত ওলোৱা আমহে খাব লাগে হয়নে? কিন্তু বাজাৰত উ অ বাজাৰৰ এ ওলোৱা যিখিনি আম আছে এইখিনি চব মানে আ বাহিৰৰ - বাহিৰৰ ষ্টেটত পুৰা আহে আৰু ন। আ এতিয়া বাহিৰৰ ষ্টেট - ষ্টেটৰ পৰা যদি আহে এইগিলা বস টো মানে কি হয় আহ অ খুব টাইম লাগে ন আমাৰ অসমতলৈকে আহি পাৱালৈকে। এ টাইম লোৱাৰ কাৰণে এ এইটোতো বস্তুটো পচি যাব ন দেৰি কে আনলি, এটো পচি যাৱাৰ কাৰণে পচি নাযাৰ কাৰণে আমি ইয়াতে কি কৰে আহ বিজি দে আমত বিজি। আ মিডিচিন তাকেতো, মিডিচিন মেডিচিন দি কিনে আমাক মানে এই যিখিনি এ আমৰ যিখিনি প্ৰটিন বা যিখিনি খালি যিখিনি আমি মানে এইখিনি নাপায় আৰু আহ পাৰিলে আমি, অ অ খাব নালাগে আৰু। কিন্তু আপেল, আঙুৰটো খুব সোনকালে উম কি ক কি কয় এইটো পচি নাযায় আৰু আপেল, আঙুৰটো খাবা পাৰে কিন্তু চব বস্তুকে আমি ধুইখিনি খাবা লাগে আৰু।
হয়, বহুত ভাল কথা উল্লেখ কৰিলে আপুনি।
হয়।
অ আৰু ফল - মূল যিহেতু আমাৰ বিশেষকে প্ৰয়োজন দেহৰ কাৰণে
অ হয়।
সেইকাৰণে আপুনি যিখিনি কথা ক'লে, আমি যে বাহিৰৰ বস্তু খাব নালাগে আমি যিখিনি আমাৰ গাঁৱৰ অঞ্চলত ফল- মূল পাওঁ সেইখিনিয়ে আমি ভালদৰে খাব লাগে, খুব ভাল কথা কলে আপুনি।
হয়।
ভাল আৰু আমাৰ দেহৰ কাৰণে বহুত উন্নতি আমাৰ ফল - মূল। আমি যি বস্তু আমি ফল - মূলৰ পৰা ভিটামিন পাওঁ সেইবোৰ আমাৰ দেহৰ কাৰণে খুব প্ৰয়োজনীয়।
অ হয়, হয় হয় আমি ফল - মূলৰ বাহিৰাও ফল - মূলৰ বাহিৰাও বহুত বস্তু আছে প্ৰটিন আমি যেনেকৈ আমি ঘৰৰ গাখীৰ গাখীৰ খাবা পাৰে, আমি পাউদাৰ গাখীৰ আহ ইয়া ইউজ কৰিবা নালাগে। আহ আমাৰ যি গাই আহ, গাওঁ গা-গাই গৰুৰ যিখিনি আমি গাখীৰ পাওঁ এইখিনি আমি ভালকৈ খাব লাগে আৰু এনেকুৱা প্ৰটিন বস্তু বহুত আছে আমাৰ তাত আমি পাৰিলে পনীৰ খাবা লাগে। পনীৰো গাখীৰৰ পৰা বনোৱা হয় আৰু পাৰিলে ঘি খাব লাগে। এইটো শৰীৰটোক ভাল লাখে, ভাল ৰাখে আৰু। আৰু
যিখিনি আমাৰ গাঁৱলীয়া অঞ্চলত আমি নিজে, যিমানপাৰে আমি নিজে খাদ্য বস্তু শাক-পাচলিবোৰ
অ হয়, শাক-পাচলি এ এইটো এইটো খাৱাৰ কাৰণে হ'ল মই আৰু এটা, দুটামান আপোনাৰ আগত ক'ম অ দুটামান আশাৰ কম, এইটো হ'ল আমাৰ মেইন হৈছে আমাৰ যি টোপনি ন, ৰাতিত আমি টোপনি মাৰে ন
হয়।
টোপনি মাৰাটো আমি টাইম টেবল কৰি ল'ব লাগে আৰু ন, টাইম টেবুল। এইটো খুব ৰাতিত বা বাৰটা এটা বজাত আমি এ এটা বাজাৰলৈকে থাক বা নালাগে আৰু ন, পাৰিলে সোনকালে টোপনি মাৰবা লাগে আমি। অ পাৰিলে নো নটা বা দছটাৰ মাজত আমি টোপনি মাৰিব লাগে আৰু উঠোৱাতে আহ পুৱাতে উঠিব লাগে আমি। অ চাৰিটা পাঁচটাৰ মাজত উঠিব লাগে, তাৰ পিছত আমি এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰ বহুত ষ্ট্ৰং থাকে। আৰু আজিকালি মানুহবোৰ খুব পেট পেট বা ফেটছ'অলা হৈছে ন, এইবোৰ হৈছে আমাৰ খাৱাৰ লগতে আমি বেছিকে মানে ৰাতিৰ লৈগে টোপনি ক্ষতি কৰে আৰু ন।
হয় হয়, আজিকালিৰ মানুহবোৰে বিশেষকে এলেহুৱা হৈ গৈছে য'ত নিজৰ দেহৰ যতন লোৱা খুব কম দেখিবলৈ পাও আমি।
অ হয়, এইটো হয়। নিজৰ দেহাটো যতন লৱা খুব কমকে দেখি পাওঁ।
উ, আৰু বিশেষকৈ আমি টোপনিটো ভাল কৰিব লাগে আৰু টোপনিৰ লগতে আমি যিখিনি অলপ টাইম পাওঁ তাৰে মাজতে আমি এক্সাৰচাইজ কৰিব লাগে। শৰীৰ চৰ্চা কৰিব লাগে।
হয় এইটো হয়। এইটো হয়। এইটো আমি ভালকৈ ৰাখিব লাগে, এক্সাৰচাইজটো আমাৰ সদায় থাকিব লাগে। অ, আপুনি এক্সাৰচাইজ কৰে বাৰু?
হয় হয়, আমি মই যেতিয়া অলপমান টাইম পাওঁ তেতিয়াই কৰো।
হয়।
উম, মানে তেতিয়া আমি নিজে অলপ আমি ভাল অনুভৱ কৰোঁ বা ষ্ট্ৰং ফিল কৰোঁ আমি।
হয়, হয়।
উম, সেইকাৰণে প্ৰায় ভাগ মানুহে আজিকালি কি বুলি কয় সময় যিখিনি অলপ মান সময় পাই আজিকালিতো মানুহবোৰে বহুত ব্যস্ত থাকে ব্যস্ততাৰ মাজতো যিখিনি নাম অলপ সময় পায় সেইখিনি সময়ত আমি প্ৰায় ভাগ মানুহকে আমি নিজৰ শৰীৰ চৰ্ চা কৰাটো দেখিবলৈ পাইছো
হয় হয় আজিকালি কিন্তু বহুত মানুহে জানা হৈছে হোৱাত
মানে যিহেতু আমাৰ এই খাদ্যৰ পৰা বিভিন্ন আমাৰ দেহৰ ক্ষতি হয় সেইকাৰণে আমাৰ তুমি একচাচাৰ পৰা তাৰ পৰা পৰিক্ৰাণ পাবলৈ আমাৰ শৰীৰ চৰ্চা কৰাতো আমি দেখিবলৈ পাওঁ
হয়
আৰু আগৰ মানুহৰ বেছিভাগ বেমাৰ আজাৰ বেছি নাছিলে কাৰণ আগৰ মানুহবোৰে বহুত কষ্ট কাম কৰিছিল আৰু কাম নকৰিলে নোহোৱা হৈছিল আগৰ মানুহবোৰে সেইকাৰণে আগৰ মানুহবোৰৰ বেমাৰ আজাৰ বেছি নাছিলে আৰু খাদ্য বস্তু অ আগৰ দিনত বেছি ৰাসয়নিক বস্তু ব্যৱহাৰ হোৱা নাছিল সেই ফলত যিখিনি খাদ্য খাইছিল নিজৰ তৈয়াৰী খাদ্য ঘৰতে খেতি কৰা বা কোনো মেডিচিন ঔষধ ৰাসয়নিক পদাৰ্থ নিদিয়াকৈ নিজে তৈয়াৰ কৰা আমাৰ নেচাৰেলি যোনটো এই গৰুৰ গবৰ বা সেনেকুৱা নিজে বনাই
হেল্ল'
সেইবোৰ সেইবোৰ পাচলিত দিয়া গৈছিল সেইকাৰণে আগৰ দিনৰ মানুহবোৰ বহুত ভালে আছিল ষ্ট্ৰং আছ ছিল আৰু এলেহুৱা নাছিল উম সেইকাৰণে এতিয়া চবৰে আৰু বিশেষকৈ এলেহুৱা হৈছে কিন্তু তাৰে মাজতে নিজৰ স্বাস্থ্যতো যতন লোৱাৰ কা ল'বৰ কাৰণে তেওঁলোকে যিখিনি অলপমান সময় পাই তাতে শৰীৰ চৰ্চা কব কৰিবলৈ আৰম্ভ কৰিছে সেইটো দেখিবলৈ পাইছো আমি বহুত
হয় আপোনাৰ লগত মই এ শৰীৰৰ কিছুমান কথা পাতি বহুত ভাল লাগিল আহ আশা কৰো আহ আপোনাৰ লগত আহ মই পিছত কথা পাতিব পাৰিম আহ আহ আপোনাক মই এতিয়া অ অ তেতিয়া মই আপোনাক ধন্যবাদ দি ফোনটো ৰাখিবলৈ অনুৰোধ জনা হ'ল
হয় ধন্য
ধন্যবাদ